হেল্ল'? অ' কক? হেল্ল'? হেল্ল'?
হেল্ল শুনিছানে?
অ' মই শুনি আছো।
হেল্ল'?
শুনি আছো, শুনি আছো। হেল্ল'? হেল্ল'? মই শুনি আছো।
হেল্ল' শুনিছা নে?
মই শুনি আছো।
ল্ল'?
হেল্ল'? হেল্ল'? মই শুনি আছো। হেল্ল'? হেল্ল'?
হেল্ল?
হেল্ল'?
হেল্ল'?
মই শুনি আছো। এইটো অকমান অফ কৰি দেছোন দেহা। মই, মই শুনি আছো অ'।
মই নাই শুনা যে? কিবা কৈ শুনিচানে নাই?
গৈছো এ লাইট বোৰ অফ কৰি লোৱা। অ', আহ'?
হেল্ল'।
মই শুনি আছো, আকৌ কৰক কাটি পেলাই আকৌ কৰক।
মা মা মাংস ৰেচিপি এটা কৈ দিওঁ?
অহ', কৈ দিয়ক, অহ', কওক।
হেল্ল'।
অ', কওক, শুনি আছো, কৈ থাকক।
হেল্ল'। হেল্ল'। হেল্ল'।
এ আপুনি কৈ থাকক, কিনো হেল্ল', হেল্ল', হেল্লো', হেল্ল, মাৰি আছে, কৈ থাকক। এতো অফ কৰাচোন, অ', আপুনি কৈ থাকক।
আ?
আপুনি কৈ থাকক।
মই কৈ থাকিব লাগে?
অ', কৈ থাকক অ', আপোনাৰ এনেও মাত সেইডালত শুনিমেই।
ঠিক আছে তেতিয়াহ'লে, মই একো শুনা নাই, কিন্তু তথাপিও মই কৈয়ে থাকো আৰু, মাংস ৰেচিপে এতাকে কওঁ এতিয়াও, এ।
হ'ব কওক।
লোকেল মুৰ্গী, কলডিল
উম।
হা, লোকেল মুৰ্গিলটো
প্ৰথমতে অকনমান গৰম কৰি লব লাগিব। গৰম কৰি কলডিলটো সিজাই থাকিব লাগিব, সিজ সিজাই ৰসটো পেলাব লাগিব, তাৰপিছত তেল অকমান দিব লাগিব, হেল্ল'। আৰু শব্দ এটা অহা নিচিনা হৈছিলে। অ', বঢ়িয়া, এতিয়াহে শুনিছো, মই অথনিয়ৰ পৰা কিবা এটা হৈছিলে, তোমাৰতো মিউট হৈ আছিলে নি?
মোৰ নাই হোৱা মিউত, বহালো বহালো।
হা
বহালো।
হেল্ল'? মাংস অলপ বেলেগ বেলেগকৈ বনাব লাগিব। ছোৱালীৰ কাৰণে জ্বলা নিদিয়াকে আৰু বাকী অকমান জ্বলা দি জালুক দি পেলাই মাৰ কাৰণে জালুক দি বনাব লাগিব।
উম। উম? হেল্ল'? হেল্ল'? হেল্ল হেল্ল